হেল্ল'।
অ
আৱাজ ঠিক থাক
উম, আহিছে-আহিছে।
চব অকে
অকে।
ৰেদি
অ, আহিছে দিয়া।
অ', কওক কিবা কওক
হা।
কিবা কওক।
কি কবা আজি বৰষুণ কেনেকা।
বৰষুণ অ আজি মজা দিছে বৰষুণটো কিন্তু।
বৰো মজা যি বৰষুণ দিছে বানপানী আজি পুৰা।
হে ক'ত বানপানী হ'ল ঐ এইখিনি বৰষুণতে।
এ আমাৰ হাতী গাঁও আজি ভিজিট কৰিব গৈছিলো না কামত।
ক'ত গৈছিলি?
এয়া তোৰ বগীষ্ট ফালে বগীষ্টৰ পৰা যাই ভাবিলো কি। হাতীগাঁৱত এটা আছে ভিজিট কৰিব তাতে যাও ঔ বাপ। পাৰে বাপা পানী।
যি মানুহ ভিৰ বাপৰে কবা লাগিব যিমান পানী হৈছে ৰে।
ঠিক কৰেমান এ কম বৰষুণত ইমান পানী না।
কি ক'বি! অ' সঁচাকৈ অকমানে বৰষুণ দিছেচোন ৰে! উম বাচ মিনিট নহয় আধা ঘন্টাৰ ওপৰত দিছি।
এই তথাপি জোৰকে দিয়া নাই না! লাহে লাহে এনে সৰু সৰুকে দিছে।
এই সৰু সৰুতে, তহঁতৰ বোলে ছিক্স মাইলতো চোন বহুত বেছিচোন।
ছিক্স মাইলৰ পিনে যোৱা নাই নহয় মই, গম নাপাওঁ।
এইমাত্ৰ মই নিউজত চালো, পুৰা গণেশগুৰি। তাৰপিছত তোৰ এইটো ডাউন টাউনৰ আগত যে এইটো কি নাম কয় বা সেইটো, হে তাততো পানী নহয়েই চাগে! অনিল নগৰ।
অনিল নগৰ, যোৰাবাট চবতে
যোৰাবাটটো কবাই নালাগে বাপৰে যি হয় তাতে!
প্ৰদীপ আহে নে পানী, বৰষুণ দিলে হয়।
এতিয়া হিৰিৰ পানী আহিবা লাগছিল, অৰুণাচলৰ, অৰুণাচলত যে বানপানী হৈছি!
অ' শুনছো।
শুনচা, তই চোৱাই নাই মানে!
নাই
এ তই চাবা লাগে বানপানী, এ তাত চব ঘৰ উৰাই লৈ গৈছে ভাই, এনেকা বানপানী দিছে।
কি ক বে, গমাই নাপাওঁ, মই নিউজ ইমান নাচাওঁ না!
নহ'লে এইগিলা নাচা যদি!
নিউজ ফ'ল' নকৰো ভাই মই ইমান!
ৰিলচ নহয় তাকো আকৌ বাতৰিতো দি আছেচোন এইগিলা।
অ' তাকেটো এই টোৱে নিউজ, নিউজৰ কথা কৈছোঁ। ৰীল কোৱা নাই।
পিছে তই চচিয়েল মিডিয়াতো এক্টিভ নাই নেকি?
চচিয়েল মিডিয়া মই ক'ত, ৰীলেই চাওঁতে দিনটো যায় ইনষ্টাগ্ৰামত। ইনষ্টাগ্ৰামত আহা নাইচোন মোৰ।
মোৰ তাতে আহিচি
মোৰ তাত আপীহে আহে। হুহ ধুনীয়া আপী আহে। ইনষ্টাগ্ৰামত আপীয়ে গোটেই। চিনেমা নাই নাই। হেহ, ইতা একেদিন, একেদিন আকৌ হেৰি। কি বুলি কয় ইনষ্টাগ্ৰামত হেৰি আহি আছে। কি কি? কিহত?
নোলোৱা।
কি নোলোৱা?
গাৰ্লফ্ৰেণ্ড নোলোৱা কেইবছৰ হ'ল?
হেৰি হ'ল টেনতে লাষ্ট আছিল। ক্লাছ টেন।
সঁচা নে মিছা?
ক্লাছ টেন অই
সঁচা না মিছা?
সঁচা। মই কিয় মিছা ক'ম আক'! লাষ্ট
ক্লাছ টেনৰ পৰা যদি ইপিনে তিনি বছৰ, তিনিবছৰ ইপিনে পাঁচ, ছয় বছৰ লোৱা নাই নেকি? ছয় বছৰ ৰানিং আৰু!
ছয় বছৰ ৰানিং চলি আছে।
বাপ ৰে বাপ, থাকব পাৰছা যে তই!
মই পায়
অ' ভাই! তোৰ মানে এট্ৰেকচনটো নাই চাগে না?
এট্ৰেকচন নাই। মই আৰু এইগ্লা নাই বা নাই নাই।
সচাই কিন্তু তই মানুহটো কিন্তু খাটাৰনাক আছা দেই ভাই।
মই কৰলি একেবাৰে কৰিম, হ'ব মই ঘই এট্ৰেকচন হয়, কিন্তু মই কণ্ট্ৰল কৰবা পাৰোঁ।
যিয়ে নহওক, তই এইটো ভাবিবা লাগি যে অ'। ময়ো অকলেই আছো, যি কিতা পালোঁ, লওঁ বুলি কিলে নাভাবা নেকি?
এ মই লাও বিলাক চব ছিংগল না অ।
লগৰ বিলাকেই চিংগল যদি অ এইকাৰণে। কি হ'ব ভাই বৰলাই মৰিবি ভাই।
নাই নাই বৰলা হৈ নমৰো ভাই। কি এক বছৰতনো কিমান হৈছে একত্ৰিশ ওচৰ হৈছি হে।
ল' কি এটা এটা এটা হলেও গাৰ্লফ্ৰেণ্ড ল' ভাই।
ল'ম ল'ম। হেৰি বেছি দিন নাই আৰু ল'ম। নিজা কিবা এটা কৰলি লম। এতিয়া আপি এটা পতালি পইছা নাথাকিল
দবা দি এটামান। দিটাহে অকমান জানিবা পাৰবি।
তোৰ খ তোৰ খবৰ ল'ব সদায়। ভাত খাল নে নাই? ব ভাত খালা নে নাই হা গিলা নে নাই, মুতিলা নে নাই, শুই উঠিলা নে নাই?
আম্মা বাপা আছে হ'লেও সকলোবোৰ আমাৰ মানুহৰ লাইফ
ক'ব তোৰ যদি জ্বৰ হয় বেবী মই যাম নেকি? মই চুমা খাই দিম নেকি? মই
এ এইগিলা শুনা ইমান বছৰ হ'ল। এইগিলা ৰিলে চাওঁতে গেল দিনবোৰ।
তাৰপিছত ক'ব মই ঘূ ঘূৰিব যাম ব'লা। এইপিনে ব'লা। মোক চুমা খাবা এনকে ক'ব।
এ এই চব খাটাৰনাক। শুনি ভাল লাগে কিন্তু
এইগিলা শুনি ভাল নহয়, এইগিলা মানে মন থাকবা লাগে। গৌৰৱে আজি-কালি ব্লেংকিত মাৰেচোন।
কোনে?
গৌৰৱ, গৌৰৱ।
অ হি কি কৰে আজিকালি? কাম কৰি আছে ন তাতে?
ব্লিংকিত মাৰি আছেচোন।
অ তাতেটো। এনে আহোতে আহোতেটো কৰছিল না।
আগতে মেচোত কাম কৰিছিল না ডেলিভাৰী।
মেছো কৰছিলে, ফ্লিপকাৰ্ট
অ ফ্লিপকাৰ্টতো কৰছিল। তাৰপিছত এতিয়া মেচোত আছিল এতিয়া আকৌ ব্লিনকিটত গুচি গে। ৰাহুলে কি কৰে গম পাইছা নাই? এটা হেৰি এটা এটা হেৰি কিনছি ই ৰিচকা।
কি ক ৰে? ই ৰিক্সা কিনচি?
এইটো যে গবৰ দৰে যে।
অ, অ বেটাৰী যি এপটো যি।
এই অ যোনটো যে তোৰ অটৰ টাইপৰ যে।
অ।
সেইটো ৰিক্সাটো কিনছি, সিয়ে পইচা মাৰে, সিয়ে ভাড়া মাৰে চব।
অ পইচা ইমান পইচা ক'ত পালাক সি? দাম আছে দে সেইখান।
দিছি পাই দাদাকে তাৰ মাহীয়েকে মিলাই দিছে অলপ।
নাই ইয়েমাইত
কিন্তু, ই, ই এইয়া, ওলাই যায় কেইটা বজাত, তাৰপিছত, তাৰ মানে, ভালে হৈছে দেচোন, দে! অকলে এতিয়া।
এইটো নিজা হ'লে, ভাল! টেনচন নাই। ভাড়া হ'লে, ডেইলি ভাড়া মাৰ, ডেইলি অলপ ভাড়া দিব লাগে।
অ, এইগিলা ক'ত কিন্তু ভাল ভাড়া ওলাই না?
এই বহুত আৰু আবে এইগলা এইগলা আজি যি লৈছে যোনটো ন।
ভাৰতত দেখোন বহুত সহায় কৰিলে, এনেতে।
অ'! আৰু দূৰ- দূৰ
সেইদিনা মই, গণেশগুৰিৰ পৰা আমাৰ ঘৰলৈ চালোঁ, কেই টকা জানা? ওৱান ছেভেন্টি-টু টকা দেখাইছে ৰে।
অনলাইন। অ'! উবেৰত?
অ' অ'! গণেশগুৰি তাৰপিছত, মই বাইকতেই গলোঁ। মাত্ৰ, কিমান? ছিক্সটি, কিমান? ছিক্সটি ফাইভ ল'লে ছাগে।
বাপৰে! ইমান দাম লয় বাপৰে!
এইগিলা চলাবই লাগিব নেকি?
এইগিলা কৰাই, ইমান পঢ়ি- শুনি।
আজিকালি, আজিকালি কিন্তু, বহুত ৰিক্সা হৈ গৈছে, এইগিলা।
এ, চবতে। বাহিৰৰ দেশতো ৰিক্সা।
অ'! ঘৰৰ বাহিৰত গেলে, ৰিক্সায়ে ৰিক্সা। আজিকালি, অটোত দেখাই নাপাবি তই।
অট নাই, অট ভাড়াই নাই, কমি আহিছে।
সঁচা কিন্তু, ইগিলাই আজিকালি, দুুনীয়াৰ খাই দিছে। মাৰ্কেট খাই দিছে, মানে।
মই ডেইলি, এইখিনি ডেইলি, দহ টকা, বিশ টকা লওঁ আৰু। একদম উঠিলি, একবাৰ উঠিলি, নামিলি। তই এক মিটাৰ যাওঁ, দহ টকা। ল'বই। কিন্তু, মানে, সেইটো কাৰণে ভাল। কি বুলি কয়! এ, যে ডেইলী যাওঁত ট্ৰেভেল।
অ'!
সেই গিলা মানে, ভাল। পতকে, গাড়ী নাপায়, সেইয়ে থাকেই।
অ' অ'!
যোনে, এইগিলা বনাইছে, কিন্তু, খাতাৰনাক আছে মানুহটো পূৰা।
এইটো এদিনে আ'ক। পইচা খৰচা বহুত।
সঁচা কিন্তু। বাপৰে বা! মানিছোঁ কিন্তু। যোনে, বেয়া প্ৰফিট বনাইছে, কিন্তু।
এ, বহুত। চেল কামাও নে কিবা?
উম! উম! মাথা আছে, এইগিলা যোনে বনাইছে।
বনাইছে, বনাইছে, সি কেনেকে, ছেইম অকলে বনাইছে।
অকল মটৰটো লগাইছে, ওপৰ পাতকেইটা খাই গ'ল।
এইগিলা বেছি খৰচা নাইটো বনাওঁতে?
মই চাইছোঁ না। এই, বহুত কম খৰচা বোলে।
অ'! এইবিলাক বিজনেচমেন হপায়।
উম! মাৰোৱাৰাৰী টাইপৰ, মানুহে হেৰি কৰে। পইচা দে? উম! পইচা
আজিকালি বিজনেচ কৰাই ভাল সেইকাৰণে
অ'!
যিমান বিচ যিমান ভাল এইটা ৱাইন চপ খোলব পাৰলে ত টেনশনে নাই তোৰ এনেকুৱা টাইপৰ
এই কি লেখা আছে নাই পাৰ্মিচন লৌতে বহুত জেমেলা
এইটো হয় বাৰু কিন্তু এবাৰ যদি খুলি লোৱাটো লাইফ
ভালে আছে, চেটে লাইফ চেটে
লাইফ ছেটেল হৈ যাব একদিন একবাৰতে জি দেই লি কাষ্টমাৰ অ
মিনিট মিনিট তই পইচাটো পইচা তই গণী পাত নাপাবি।
উম আজি ভাত নাখালে চলিব কিন্তু মদ লাগব এনেকা টাইপৰ।
আ।
বাপৰে মানুহগিলা যি যায় মানে কিবা প্ৰসাদ দি আছে নেকি সেনেকা যাই চোন।
অ আ বেয়াজ
খাবা পাৰে দে মানুহগিলা আজি ৰাহুলৰ দাদাকৰ বাৰ্থডে আছিল।
অ চাহুল দাদা অ হয়নে
উম। এ দাদাকে ভালে কিন্তু মেচিয়ৰ হোৱা নাই টাইপৰ লাগে ৰে- সৰু পাৰে দৰে সি অ
এইট তই ভাইকৰ দৰে।
তই ত লগ পাইছা না নাই এনে
অ পাই চিন পাওঁ, দেখিলে চিনি পাব।
মানে মই জমনি টাইপৰ আৰু সি মেছিয়ৰ টাইপৰ নহয়।
অকণ তালত লগ ন
মানে চুমি থাকে যেনেকে অকমান মানে শান্ত সূস্ত মেচিয়ৰ হৈ থাকে না।
অ।
সুমিতৰ সেন্দত কৰিও ডাঙৰ আমত কৰিও ডাঙৰ মানে ভাল আছে মানুহ মজাকিয় হৈ থাকে।
অ অলপ ফ্ৰীটাইপ আৰু।
উম।
ঠিক আছে বাৰু দে দে পিছে উম দে।
দে হ'ব দে।